নমস্কাৰ নমস্কাৰ কওঁক মই এনে ওলাই আহিছো, আপুনি?
মই আপোনাৰ ঘৰতে আছোঁ।
অ ঘৰতে আছা নেকি? আজিকালি ক'তো ওলাই অহা কাম নাই নেকি?
আজিকালি ওলাই অহা কাম নাই আপোনাৰ ঘৰতে বিজি হৈ থাকো আৰু।
অ ঘৰতে বিজি
হয় ঘৰতে আপোনাৰ মই ফাৰ্ম এখন খুলিছো। ছো
হয়।
হয় গাহৰি। কেইটামান পুহিছো আপোনাৰ মুৰ্গী কেইটামান পুহিছো তাৰপিছত খাহী ছাগলী পাঁচটামান আছে।
অ খাহী ছাগলী পাঁচটা পুহিছে
ঘাই ঘাই ঘাই ঘাই ছাগলী।
মুৰ্গী চুৰগী পোহা নাই মুৰ
মুৰ্গী আপোনাৰ আছে মুৰ্গী আছে মাইকী মুৰ্গী আছে মতা তা মুৰ্গী আছে।
অ খা খাইক খাইক
খাহী ছাগলী পাঁচজনী আছে খাই খাহী ছাগলী পাঁচজনী আছে হয় হয় হয়।
ঠিকে আছে আপুনি এটা ভাল কাম কৰিছে কি জানে আপুনি নিজৰ কৰ্ম নিজে কৰি আছে আপোনি নিজে জেই নিজৰ ভৰিওপৰত চলি আছে। তেতিয়া
পইচা পাতি হোৱা নাই অলপ গাহৰি কেইটা গাহৰি আপোনাৰ চাৰিজনী গাভিনীত ছে আৰু দুটা আপোনাৰ মতা ৰাখিছোঁ মানে ছঁটা গাহৰি আছে। চে হয় চাৰিজনী আপোনাৰ গাহৰি গাভিনীত আছে এতিয়া। পোৱালি আপোনাৰ দিও দু শুই আছে মানে ভেকচিন চেকচিন মৰাই আছো এতিয়া ডাক্তৰে কৈছে পোৱালি হব আৰু।
ঠিকে আছে আপুনি মানে এতিয়া কথাটো কি হয় নাই আপুনি কাম এটা কৰি আছে কামটো আপুনি ভালকৈ ইংৰাজী কৰিব কিনো দেই।
আপোনাৰ মই দছটা আনিছিলো দছটা আনিছিলো হে গাহৰি আপোনাৰ দছটা আনিছিলো চাৰিটা মৰি থাকিলে তেওঁতো মই মানে মই ভাবিছিলো কিবা হ'ব নেকি দেউতাই কলে নাই তই এইখিনি নালাগে এইকেইটা বিক্ৰী নকৰিবি মই চো মৰি যোৱাতকৈ মই বিকি পইচা পাম নেকি তাছত দেতাই কলে নাই নাই নাই তই নকৰিবি হ'ব লাগিলে পিছত তই লোকচান হলে হুক তাৰপিছত তই যদি এবাৰ উঠিব পাৰ উঠি যাবি আও এতিয়া মই ক'লো দি হয় তাইছ- ছত দেউতাই এনেকৈ কোৱাৰ পিছত মই হুব দিয়া এতিয়া থাকি সৰুতে মৰি গৈছে এতিয়া ডাঙৰ হৈ গ'ল এতিয়া মই আপোনাৰ গাহৰি যদি যোনখিনি চাৰিজনী গাহৰি যদি মোক পোৱালি দিয়ে আপোনাৰ এতিয়া ম যিমান গাহই চাৰিটা গাহৰি লোকচানছে তাতকে মানে মই দুগুণ পইচা পাম এতিয়া
হয় আপুনি ভাল কাম কৰিছে কিন্তু দেই সেইটো মানে কথাটো কি জানা আজিকালি আজি আজ অ মই আপোনাক সেইটোৱে কব বিচাৰিছিলো মানে কি জানা আপোনা জিনি এনেই থকাতকে কাম আৰু কৰি থকা চাম আপোনাৰ শৰীৰ টো ভালে ৰাখে
ভাল হৈ থাকে হয় এতিয়া মই দিনটো আপোনাৰ ৰাতিপুৱা ৰাতিপুৱা পোৱা আপোনাৰ পাঁচটা বজাত উঠুং তাপিচত পাঁচটা বজাত আপোনাৰ উঠি মই প্ৰথম দানা আনিব যাওঁ মুখ চুখ নুধু প্ৰথম দানা আনি পেলাই তাপিছ- আহিব পেলাই দানা দিওঁ ত আপোনাৰ মানে পাঁচটাত যাও মই ছয়টা মানত আহি পাই যাওঁ চাৰে ছটামানত আহি পাই যাওঁ সাতটা বজাত এবাৰ আপোনাৰ দানা দি দিওঁ তাৰ পিছত দানা দি মেলি দম পানী চানী দি যোনবিলাক ৰাতি খেচনি কৰে সেইবিলাক চাফা চাফা ৰুম চুম কৰি তাৰপিছত মই মোক হাত ধুই গা গা চা ধুই একদম শৌচ চোচ কৰি আপোনাৰ মই ধুনিয়াকৈ ৰাতিপুৱালে ক্লিয়াৰ হৈ যাওঁ। পিছত ক'বাত তেনেকুৱা কিবা কাম চাম গেছ চেছ অনা কাম চাম থাকিলে এনেকুৱা কাম চাম কচু চচু কাটিবলৈ গুচি যাওঁ তাৰপিছত আহি মেলি আপোনাৰ দুপনীয়া দুপৰীয়া দানা সিজাওঁ তাৰপছত সিজাই মেলি আকৌ তিনিটা মানত আকৌ তিনিটা মানত আকৌ আপোনাৰ মই দানা এটাটাইম দি দিওঁ।
মানে এটা কথা কি জানে? খালি এনে থাকিব নালাগে এনে থকা আমি কিবাটা কৰি থাকিব লাগে আমাৰ আমাৰ তেজটো চলাচল কৰি থাকিব লাগে! এই ভাল,
অঁ তাৰপিছত আপোনাৰ আবেলি মই আপোনাৰ দানা চানা সিজাই মেলি তাৰপিছত। আবেলি পৰা চাৰে চাৰিটা চাৰিটা মানত আপোনাৰ দানা দি দিওঁ দি মেলি আপোনাৰ আকৌ এই কচু যোনখিনি সিজাও সেইখিনি দিওঁ তাৰ পিছত আকৌ মই সন্ধিয়া আকৌ পাচ পাঁচটা মানত আকৌ দানা আনিব যাওঁ দানা আনি মেলি তাৰপিছত ছটা চাৰে ছটা মানত আহি গাপ পা ধুই মেলি আকৌ ৰাতি এবাৰ গা। দানা দি তাৰ পিছত গা পা ধুই মেলি তাৰপিছত আপোনাৰ ফেচ হৈ যাওঁ দিনটোলৈ শান্তি আকৌ ৰাতি কেতিয়াবা আকৌ গাহৰি গাভিনী লাগি আছে কওঁক।
আজিকালি চাবচোন আজিকালি আপোনাৰ আপোনাৰ নিচিনা মানকে পোৱালিক নো পাবওঁ নাই চব মানে নিজৰ কাম নিজে কৰিছে
সেই আছে আছে এনেকুৱা এ এনেকুৱা বহুত আছে নিজৰ কামত বি
উ মানে আ আপোন। এতিয়া আপোনাৰ চাবচোন আপুনিহে কৰি আছে এনেও কিছুমানে চাবচোন দোকানৰ মুখত বহি মোবাইল চাই থাকে ক'ৰবাত কিবা কৰি থাকে। সেইবিলাক কৰি একো লাভ নহাই নিজৰ কামত সদায় নিজে ব্যস্ত হব লাগে যাতে। পইচা কেইটবা আহোক ঘৰখৰে ভালকৈ চলকচোন মোৰ উনক মতে।
মোক মানে এতিয়া আপোনাৰ কিছুমানে মোক ভাবে চাগৈ কিছুমানে মই এতিয়া এতিয়া চাগৈ ভঙা-চিঙা বাইক চাইক আছে ক'ৰবাত চাগু দানা চানা দিয়ে নেকি এনেকুৱা ভাবে কিন্তু মনত এনেকুৱা ভাবে চাগৈ ই বাইক চাই মই এতিয়া আপোনাৰ বেয়া বাইক খন লৈ যাওঁ হে। দানা দিব হোটেলে চোটেলে ছোৱালী ছোৱালী বহি থাকে। সেনেকৈ মই সোমাই যাওঁ দানাখিনিত লওঁ। তাপে। চাগৈ এইটো দানা অনাজনা পোৱালি আকৈ সেনেকৈ ভাৱে কিন্তু ভিতৰত পিছত মোৰ বেক ৰাউডত কিমান আছে কি আছে কি নাই এইবিলাক কোনো নাজানে।
ম আমাক আমাক আমাৰ মানুহ হৰ নালাগে আমাক এইটোয়ও লাগে যে আমি নিজ
হয়, হয় হয় হয়, এতিয়া মই ফটা হাফ পেণ্ট এটা পিন্ধি যাম বা কেতিয়াবা? কটা চলা এটা পিন্ধিা জাওঁ আৰু মই দানা আনিব গ'লে আপোনাৰ সেইবিলাকে পিন্ধ যাব লাগিব।
অ সেইটো পিন্ধ যাব লাগিব। মই আপুনাক কথা ক আপুনি চাবচোন আপুনি আবেলি টাইমতো নিজৰ কামটো কৰি থাকিব সন্ধাই গাটো ধুইতে ওলাই আহিব। আপোনাৰ দোকানত ম আপুনি যতে ওলাই আহক বেছ টাইম থাকিব নালাগে, আকৌ টোপনি ধৰি যাই কাৰণ দিনটোৰ কষ্ট খিন আপোনাৰ সন্ধিয়া গাটো ধোৱাৰ পিছতহে মানে এইবিলাক উদ্ভৱ হয়।
হয়।
গাটো ধুই যেতিয়া উলাই আহিব আপুনি ফেনখনত পৰিলে
হয় হয় মই মানে আপোনাৰ মোক ক'ব গ'লে মই বেছি টাইম নুশু আও। আকৌ ৰাতি কেতিয়াবা গাহৰি এতিয়া আপোনাৰ গাভিনীছে চিঞৰে ভোক লাগে দানাত দিব লাগে।
উম আৰু মানে এটা বস্তু মানে গাহৰিকেইটা পোহাত পোহা মানো বহুত কষ্ট না তাক খীয়াল ৰাখিব লাগিব,
আকৌ আপোনাৰ ৰাতি মানে ফাৰ্মতে মুৰ্গী ফাৰ্মতে শু মানে ঘৰত। ভিতৰত নুশু আৰু।
ঠিকে আছে এতিয়া আমাৰ ঘৰটো এনিলো পুহিছো। অ আমাৰো এনেকুৱা লোকেল লোকেল মুৰ্গী আনিছে। লোকেল মুৰ্গী ফাৰ্ম এখনত তাতে মই দেতাইও লাগি চাগে মই মোক
হয় হয় লাগি থাকক লাগি থাকক, এইবিলাক লাগি থাকক এদিন হলেও ফল পাবই।
মই এনেকুৱা কাম কৰিয় থাকো। মানে কি মই এনে বহি থাকো
এনেই বহি নাথাকিব লাগিলে শুনক লাগলি আপুনি সৰু ঘৰ এটা বনা তাত পাঁচটা মুৰ্গীয়ে পোহক। মানুহে সদায় সৰু পৰাহে ডাঙৰ হয়।
অ সেইটো মই যে এটাই বিচাৰো, মই যেনে কৰি থাকো আপুনি যেনে কৰি থাকে যেনেকে যে বেলেগো সেইবিলাক কৰি থাক
অ এইবিলাক মই বহুত মই বহুত মানুহক এনেকুৱে শিকাইছো আ আপোনাক কৈছোঁ পোৱালিবিলাকত তন্ততে এনেই থাকো ঘৰ ইমান আছে মাটি বাৰী ইমান আছে, এনেকুৱা এটা খোল এই এইবিলাক বাদডে কোনে কৰে
নাই মই মই মই মানে মোৰ কথাটো শুনা মই এটা বিচাৰো, মানে চব পলে আমাৰ নিচি কষ্ট কৰিব লাগিব, তেতিয়া পিছৰ লাইফতটো চবেই মানে সুখত থাকিব। পাৰিব এতিয়া আমি নিজ যেতিয়া যিমান কষ্ট কৰিছো পিছত আমি এতিয়া আমি যদি কষ্ট নকৰো পিছত আমি ক'ত? সুখত থাকিব
কত সুখত থাকিব পাৰিম সেইটোৱেটো এতিয়া এতিয়া এতিয়া মানে মই ভাবি লৈছো এতিয়া মই ভাবি লৈছো মানে মোৰ এইটোৱে এতিয়া চাকৰি চাকৰি চিষ্টেম এনেকৈ মই কৰিব লাগিব এনেকৈ কৰিব লাগিব কেনেকৈ মই পোৱালিটো ডাঙৰ কৰিব লাগিব কেনেকে মই বিক্ৰী কৰিব লাগিব
অহ এতিয়া মই আপোনাক কথা এষাৰ কওঁ, আপোনাৰ যদি কপালত যদি চাকৰি নাই আপুনিটো ইয়াক কৰি খাব লাগিব এতিয়া আৰু চব পোৱালিটো চব পোৱালি কপালটো চাক কৰি লিখন নাথাকে নহয় সবেই চাকৰি পাব সেইটো তুল চি চিয়ৰ নহয় আপুনি চাকৰি নাপাব। চাকৰি নাপ বা আপুনি পাব পাৰে মই নাপাব পাৰো বা মই পাব পাৰোঁ
উম 'সেইবুলি মই চাকৰিটো আশাতে থাকিলে হ'ব নেকি একো নকৰিম নেকি?
কষ্ট কৰক দৌৰিও থাকক আপোনাক ভগৱানে যেতিয়া ভগৱানে আপোনাক দুৱাৰ খন মেলিব আপুনি তেতিয়া নিজে তাত দুৱাৰখন দি নিজে আপুনি কষ্ট কৰি দুৱাৰখন কেনেকৈ পাৰ কৰিম সেইটো ভাবিব লাগিব।
হয়। উমহ
আপোনাক ভগৱানে ক' দুৱাৰখনে খোল খুৱাই দিব আপোনাৰ ভগৱান নক নকয় নহয় যে তই পাবিয়ে বাকী খিনি আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে ন আপুনি কিমান কষ্ট কৰিছে কিমান কষ্ট নাই কৰা।
অহ, এতিয়া আপোনাৰ মই এতিয়া আমাৰ এইফালে দেৱবাৰে মঙ্গলবাৰে বজাৰ লাগে লাগে। মই আপোনাৰ গাহ হৰি মানে এই যে গাঁৱত যে কিছুমান মানুহে। গাহৰত নো পুনে, সেনেকুৱা গাহৰি মই আপোনাৰ শনিবাৰো সোমবাৰে ৰাতি গৈ মানে কিনো।
হয়।
তাত কিনি পেলাই আপোনাৰ দেওবাৰে মই ৰাতি শনিবাৰে ৰাতি কিনিলে মই আপোনাৰ বা সন্ধিয়া টাইমত যাওঁ কিনি মেলি আনি গাড়ীত উঠাই লৈ আহোঁ তাৰপিছত এই এইটো থওঁ শনিবাৰে থৈ মেলি আপোনাৰ দেওবাৰে মই মানে শনিবাৰে মানে দেওবাৰে ৰাতি চাৰিটামান পা কাটি মানে আপোনাৰ চাফা চাফা কৰোঁতে মেলোতে বহুত টাইম লাগেতো মোৰ মোৰ লগত আৰু উম, মানুহজনো আছে মানুহ এজন আছে আৰু মানে ঘৰৰ ওচৰৰ ভাইটি এটা আছে। তাৰপিছত মই সিহঁতক। হেৰি দিও, পইচা দিও দিনটো থাকে। দিলে সিহঁতে মানে কাট
উম হয় হয়, মানে আপোনাৰ এতিয়া টাইম নিমিলে ন আপুনি এইটো কাম বুলি ক লাগিব নে ঘৰৰ কামতে লাগিব বজাৰ যোৱা আছে মানে আপুনিতো ডাঙৰ মানে আপোনাৰ বহু কষ্ট হৈ যায়। ঘৰ চলোৱা বজাৰ। এটা কাম কৰা এই এইটোও নাই সেইটোও নাই আকৌ এতিয়া নিজৰ ঘৰ বনাই আছে আপুনি তাততো চিমেণ্ট, বালি ইটা এয়া মিস্ত্ৰী খৰচ এই বিলাকতো এভ্ৰিথ্ৰিং দায়িত্ব চব আপোনাৰ মোৰৰ ওপৰতে আছে। এতিয়া এটা ঘৰ
এতিয়া আপোনাৰ, উম এতিয়া আপোনাৰ এটা গাহৰি কিনিলে, এতিয়া আপোনাৰ মই এটা গাহৰি কিনো ধৰ বাৰ হাজাৰ, পোন্ধৰ হাজাৰ ধৰ কিনিলো মোৰ আপোনাৰ কাটি বিক্ৰী কৰিলে মিনিমাম চৌবিশ হাজাৰ, পচিশ হাজাৰ, ছাব্বিশ হাজাৰ এনেকে ওলাই যায়।
আপোনাক আপুনি কিছু কষ্ট কৰিছে আপোনাক আপ আপুনি কষ্টৰ ধনটো পাবই লাগিব।
অহ।
আপুনিতো এদিন, দুদিন, এদিন, দুদিন বা তিনদিন মানুহক দিব। কিন্তু চব দিনতে মানুহক আপুনি
চব দিনে দিনেই। মানুহে মোক হাঁহোক মই ফটা কাপোৰ পিন্ধি যাম ক'বাত
মান মইতো আপোনাক কথা কও, মানুহৰ কেতিয়াও মই ফটা কাপোৰ, পইচা নাই তাৰ গা বাইক নাই ত সেইবোৰ হাঁহি লাভ নাই। আমি সেই তো দেখাই দিলো যে আছে নাই, আমি নিজৰ কষ্ট পইচা কিনিম। লাগিলে আমি এতিয়া চাইকেলে চলাই থাক খোজকাঢ়িয়ে থাকো। সেইটো ডিপেণ্ড নক ৰে ন' মানু্হে হঁহাটো মানুহ হাঁহি লাভ নাই, মা আৰে সিহঁতে নিজৰ কথা ভাব সেইকাৰণে আমাৰ বিষয়ত সোমাই কি পায়? আজিকালি মানুহে লোকৰ আলোচনা কৰে। লোকৰ আলোচনা কৰি একো লাভ নাই নহয়। নিজে মই কি কৰো নকৰো সেইটো মোৰ ওপৰত ডিপেণ্ড কৰে ন'।
খালি বেয়া কাম চোৰ, ডকাইত এইবিলাক কৰি নচলিলেই হ'ল নহয়।
অ' মইতো কোনো চুৰ কৰা নাই নহয়, এইবিলাক বেয়া কাম কৰিছো। সেইবিলাক বেয়া কাম নকৰি হৈ যায়, সেইবিলাকতো বেয়া মানুহে বেয়া ভাবিব লাগে। এতিয়া মই যি কৰো নকৰো সেইটো মোৰ ওপৰত ডিপেণ্ড। আৰে মোৰ উপৰত চকু দি লাভ নাই, তই নিজৰ কাম কৰ, নিজৰ লাইভ চাকচেচ কৰ। আৰে মই কৰি হ'লেও মই নিজে চাকচেচ -চাকচেচ কৰি আছো। তই নিজৰ লাইভটো এবাৰ চাক-চাকচেচ কৰ
অহ।
আৰে চাকচেচটো চবেই হবি, কিন্তু কষ্ট কৰিলেহে হ'ব চাকচেচ।
সেইটোৱেটো চবেই কৰিব লাগিব।
লাগিলে তুমি বুঢ়ায়ে হোৱা ডেকা হোৱা সেইটো ডিপেন নকৰে। কষ্ট কষ্ট চবে কৰিব লাগিব কষ্ট কৰাটোহে মেইন, আৰে মানুহে হহা মেন নহয় মানুহে কিছুমান ৰিজন এটা পালেই হ'ল। এ ই অলপ পইচা নাই, কিবা নাই, কিবা নাই। সে- সেইবিলাকত টা সেইবিলাকত থাত্টা কৰি লাভ নাই। ভাবিব লাগে আৰু বেচেব। পলৈক। কিবেলা কৰি চলি আছে চনুক দেচোন। অ বাপেৰ মাক কষ্ট সি বুজি পাইছে সিহঁতে বেলেগ। এইখিনি নিজৰ পোৱালি বুজাবহে লাগে যে লৰা তোৰ চাইছে এনে এনে কোৱাচোন। কিয় নোৱাৰিবি? এই পোৱাত আমাৰ ঘৰৰ চাইদৰ পোৱালি
তৌক সেইতোৱেটো।
তোৰ যেতিয়াবা চাকৰীয়ে কৰে সেইবুলিয়ে কষ্ট
সেইটোৱেটো, এতিয়া মোৰ দেউতাই চাকৰি কিমান বছৰ খোৱাব।
সে সেইটো সেইটো মানে। চবৰে দিমাগটো মানে চব মানে চব মানুহৰ মেণ্টেলিটিটো একে নাথাকে নহয় চবকে ভগৱানে সমান নিদিয়ে।
সমান নিদিয়েতো সেইটোয়েতো এতিয়া এতিয়া মোক কথা এটা কৈছো এতিয়া আপোনাৰ দেউতাই চাকৰি কৰে। আপুনি চাকৰি নাপাবও পাৰে বা নোৱাৰিবও পাৰে।
নোৱাৰিব পাৰো আৰু যোনটো তিমিলে আছিল মোৰ সেইটো ষ্টৰি-
নাথাকিব পাৰে আপুনি অলপ তাতকৈ অসুস্থ। ত হ'বও পাৰে।
অ সেই বুলি এতিয়া মই চাকৰি নাপাম বুলি মই ঘৰতো এনেই থাকিব নোৱাৰো ন মইতো নিজৰ বিজনেচ এটা কৰি থাকিব লাগিব ন এতিয়া মই আপোনাক এটা কথা কওঁ। পূজা আহিল বিহু আহিল কিবা কিবা উৎসৱ আহিল বা আপোনাৰ নিজৰ কাপোৰডাল লব নিজৰ নিজৰ পছ- মন যাই দিয়কচোন। এতিয়া আপুনি নিজৰ কাপোৰ। যে ল'ব নিজৰ পইচা দি তেতিয়া আপোনাৰ সেই কাপোৰৰ দামটো মাহতে বেজাৰত দিব নোৱাৰিবও পাৰে।
হয় হয়।
কিয় নোৱাৰিব পাৰে আপোনাক যোনটো পইচা লাগে সেই কাপোৰৰ দামটো চাৰি পাঁচ হাজাৰ টকা হ'বই। সেই চাৰি পাঁচ হাজাৰ টকা আপোনাক দিব নোৱাৰিবও।
সেইটোৱে। আৰু মই এতিয়া ধৰ যোনদিনাখন মই পইচা পাইছো, এইবিলাক কৰি পইচা পাম যোনদিনাখন মাহতক লৈ যাম দেউতাক ভন্টিক লৈ যাম। কি লাগে কি লাগে কি নালাগে তোমালোকে লৈ লোৱা কি খাবা চব খোৱা মই পইচা দি আছো। কেনেকুৱা ভাল লাগিব সেইটো, সেই দিনটোৰ নিচিনা সুখ কি কেনেকুৱা লাগিব।
নিজৰ কামটোক নিজৰ গাড়ীত বা নিজৰ পইচা খোৱাব। বাকী শুব দিয়ক। ন?
ঠিকে আছে, হ'ব দিয়া। মই আপোনাৰ ওলাই গলে ফোন কৰিম।